হেল্ল' অ হয় কোৱা কোৱা।
হয় আপুনি কি কৰি আচা?
এনেই মানে গৰমত যিহেতু বিদ্যুতৰ অলপ অৱস্থা পাতি বেয়া সেইটো কাৰণে অলপ ৰা দলঙৰ ওপৰতে বহি আছোহি।
ময়ো আপোনাৰ তেনেকেই মানে সেই ৰাতি ৰাতি যিহেতু অলপ পলমো হৈছে ৰাতি এটামান বাজিলে।
হয়।
কৰ্তনৰ বাবেই হওক বা জীৱিকা নিৰ্বাহৰ উপাৰ্জন বুলিয়েই হওক ময়ো সেই বাহিৰত কে ওলাই আহিছো কাৰণ আপুনি টো জানেই আমি এতিয়া যিহেতু নিবনুৱা বুলি ক'ব লাগিব আমাক নিজকে। আমি পঢ়ি আছো যদিও এতিয়া আমাৰ চাকৰি বাকৰি নাই যিহেতু আমি নিজকে নিবনুৱা বুলি ক'ব পাৰিম। গতিকে দুই চাৰি টকা উপাৰ্জনৰ বাবে ৰাতি সেই এটা বজাত উঠি আহি আমি দলঙৰ ওপৰত কথা বতৰা কৰি যি দুইে টকা উপাৰ্জন কৰিব পাৰোঁ আমি তাৰে আশা কৰি আৰু টোপনি খতি কৰি ওলাই আহিছো বাহিৰলে।
হয় হয় হয় আৰু যিহেতু অলপ গৰমৰ মাত্ৰাটো অলপ বৃদ্ধি পাইছে আৰু মানে যি কি নহওক আপুনি জানে যি আজিকালি বজাৰৰ মূল্য যিহে বৃদ্ধি হৈছে সেইটো কাৰণে হয়তো এনেকে নিবনুৱা সমস্যা তেনেকে থকাটো উচিত নহয়। সেইকাৰণে হয়। অলপ নিজৰ সময় সময় সাপেক্ষে চাই কাৰ্য কৰাতকৈ যেতিয়াই আপুনি সময় পাই বা যেতিয়াই আপুনি মন কৰে মন কৰিলেই চন বুলি কৈছে কথা এষাৰ অ সেইবুলি ৰাতি এটা বাজিছা বা দুটা বাজিছা বুলি চাবলে নাই এতিয়া ৰাতি বৰ্তমান দুটা বাজিব। হয় এটা বাজিব হৈছে সেই কাৰণে বোলো এনেই বোলে অলপ আলাপ আলোচনা অলপকে কৰো যিহেতু মনটো অলপ খুৰ দুৰাই আছিলে।
হয় হয় ময়ো সেই ভাবেই আপোনাৰ বিচনাৰ পৰা শুৱা পাতি এৰিলো ইমান সোনকালে ৰাতি পলম হৈছে যদিও আমিতো দুই এটকা যদি ঘটিব নোৱাৰো আমাৰ ঘ ঘৰখন নচলে আপুনি জানে কিমান দুখীয়া ঘৰত আমি ডাঙৰ দীঘল হৈছো জন্ম লৈছো। হয় হয়। আমাৰ দেউতাৰো যিহেতু বুঢ়া হৈ আহিছে তেওঁৰো বয়স বাঢ়িছে। গতিকে তেওঁ কৰি দ নোৱাৰা হৈ আহিছে লাহে লাহে। গতিকে আমি তেওঁক অকমান সহায় সহযোগিতা যিমান পাৰো দুই চাৰি টকা দি আমি তেনেদৰে সহায় সহযোগিতা কৰি আগবাঢ়ি যাওঁ বুলি ভাবিছোঁ।
হয় হয় আৰু যিহেতু হওক দে আপুনিও এটা সত্য কথাই কৈছে যিহেতু আমাৰ দেউতাহতো মানে কাৰ্য কৰিব নোৱাৰা হৈছে যিহেতু তেওঁলোকৰ বয়সৰ সীমা বৃদ্ধি পাইছে। আৰু আপুনি জনাত আমাৰ দেউতা অলপ মাজতে অসুস্থতাত ভুগিছিল আৰু। সেইকাৰণে হয়তো অলপ মোৰ ফালৰ পৰা আৰু মোৰ অলপ পৰিয়ালটো মানে চাবলগীয়া হৈছে। যিহেতু ঘৰ জ্যেষ্ঠ পুত্ৰ হয়
হয় হয় বুজিছো হয় আমি জেষ্ঠ পু ত্ৰ হিচাপে সিমানখিনি যদি আমি আনঠক নলওঁ তেন্তে অসুবিধাৰ সন্মুখীন হয়। কিয়নো এতিয়া আপোনালোকে যদি চাই আমাৰ সৰু ভাতৃহতে সেই কথাটো বুজি উঠা নাই তেওঁলোকে উপলব্ধি কৰিব পৰা নাই যে ঘৰ এখন চলাব লাগে। কেনেদৰে আমাৰ মা দেউতাহঁতে আমাক কেনেদৰে অতি কষ্ট ডাঙৰ দীঘল কৰিছে গতিকে মই ভাবো যে তেতিয়াই যদি আমি আগভাগ নলও আমি জ্যেষ্ঠ ভাতৃ হিচাপে তেন্তে আমাৰ ভৱিষ্যতে আহ কোনো মানে অসুবিধাৰ সন্মুখীন হম বুলি মই ভাবো কাৰণ এতিয়া যদি আপুনি চাই জ্যেষ্ঠ পুত্ৰ হিচাপে আমিটো এতিয়া আগভাগ ল'ব লাগিব আৰু জ্যেষ্ঠ পুত্ৰ হয় ইমান সহজ নহয় যিহেতু কাৰণ গোটেই ঘৰখনৰ দায়িত্ব ভাৰ আপোনাৰ কান্ধতে। যদিহে কাইলৈ দেউতাৰ ভগৱানে নকৰক যদি কিবা এটা বেমাৰ আজ যাৰ হয় ৰোগ হয় তেন্তে সেই নহ ঘৰ খনৰ দায়িত্ব আমিয়ে যিহেতু ল'ব লাগিব। গতিকে এতিয়াৰ পৰাই চিন্তা কৰিব হ'ল।
এ ঠিকেই কৈছে আপুনি কিয়নো আমাৰ ভাতৃহঁতৰো মানে বয়স সেনেকে মানে হোৱা নাই ইমান যিহেতু তেওঁলোকৰ ওঠৰ বছৰ তলৰ ল'ৰা ছোৱালী হয়। আৰু তেখেতলোকে মানে আজিকালি কথাটো এনেকুৱা হৈছে যিহেতু কুমলীয়া মন আৰু চঞ্চলতাৰ মাজত ভৰি আছে আৰু তেখেতলোকে মানে যদি ক'ৰবাত যদি দুটকা এটকা বা পৰিয়ালৰ কোনোবা এজনী আলহী আহিলেও যদি তেখেতলোকৰ এশ টকা বা দুশ টকা ধৰণৰ এনেকুৱা কিছুমান মূল্য দি থৈ যায় তেখেতলোকে হয়তো এনেকে বজাৰত নো কিছুমান স্বাস্থ্যৰ কাৰণে হানিকাৰক এনেকুৱা ধৰণৰ বস্তু কিছুমানত তেওঁলোকে অপব্যয় কৰে পইচা কিন্তু যদি সেই পইচা টেকেলটোকে সাঁচি পেলাই কোনোবা এটা বিপদ আপদত হয়তো উলিয়াই দিব পাৰে হয়তো গোটেই ক্ষেত্ৰতো মানে ঘৰত কিছুমান সহায় হ'ব বুলি মই ভাবো।
হয় হয় আজিকালি নৱপ্ৰজন্মই যিহেতু বহুখিনি ক্ষেত্ৰত মানে লাজ কৰে। এতিয়া আপুনি অসমতে যদি মই উদাহৰণ দিও এতিয়া আপুনি অসমতে চাওক যে আমাৰ সংস্কৃতিটো কেনেদৰে আমাৰ বিল হৈছে কাৰণ বাহিৰৰ বিহাৰী পাঞ্জাবী মাৰোৱাৰাৰী এই সকল লোক আহি আমাৰ অসমত ব্যৱসায় আপুনি যদি এতিয়া ফুট ফাটত চাহ একাপ খাবলৈ যায় তেন্তে তাতো এজন বিহাৰীয়ে আপোনাক চাহ কাপ দিব আপুনি যদি কুঁহিয়াৰ ৰস খাবলৈ যায় তেন্তে এজন পাঞ্জাবীয়ে আপোনাক চাহৰ কাপটো আগবঢ়াই দিব। আনহাতে যদি আপুনি যায় এখন ৰেষ্টুৰেন্টত বা এখন হোটেলত আপুনি যদি চাহ একাপ খাবলৈ যায় তেন্তে আপোনাক এজন মাৰোৱাৰীৰ লোকে সেই চাহৰ কাপ বা ৰেষ্টুৰেন্টত যিয়ে খাদ্য বস্তু হওক তেওঁ আগবঢ়াই দিব কিন্তু সি একে খিনি কাম আমাৰ এজন অসমীয়া যুৱকে কৰিবলৈ লাজ কৰে। কিন্তু আমি যদি এতিয়াই আগবাঢ়ি নাযাওঁ আমাৰ অসমৰ ভৱিষ্যতটো অন্ধকাৰ দিশে গতি কৰিছে কিয়নো এই যে আপুনি দেখিছে বিহাৰী মাৰুৱাৰী বা পাঞ্জাৱী সকলে তেওঁলোকে অসমত আহে যদিও অসমীয়া কথা বা অসমীয়া ভাষা তেওঁলোকে ক'ব নাজানে আনহাতে তেওঁলোকে হিন্দীত কথা পতা পৰিলক্ষিত হয় যাৰ ফলত আমাৰ অসমীয়া ভাষাটো যেন ক'ৰবাত হেৰাই যাব সময়ৰ সোতত আমাৰ তেনেকুৱা অনুভৱ হয় আৰু আমি আমি যদি এতিয়াই উঠি নগৈ আমি যদি ব্যৱসায় নকৰোগে তেওঁলোকক যদি আমি পিছ পেলাবলৈ আহ চেষ্টা নকৰো তেন্তে এটা সময়ত যেনে কৈ ব্ৰিটিছে আমাৰ ভাৰতবৰ্ষত আহি আমাক যেনেকে শাসন কৰিবলৈ আৰম্ভ কৰিছিল এটা সময়ত তেনেদৰে বিহাৰী মাৰুৱাৰী এই সকলেও আমাৰ অসমখন যেন এটা সময়ত নিজৰ হাতৰ মুঠিত লৈ আহিব মোৰ তেনেকুৱা অনুভৱ হয়।
হয় হয় আৰু আপুনি কোৱা কথা কেইটা মানে এক চিৰন্তন সত্য। কিয়নো আমাৰ অসমীয়া লাগিলে দৰিদ্ৰ ঘৰ ৱে হওঁক বা অকমান টনকিয়াল ঘৰৰ যুৱক যুৱতীয়ে হওঁক, অকমান মানে নিজকে লৈ মানে লজ্জিত হয়, যিহেতু আৰু এটা কথা হ'ল কাৰ্যত কোনো সৰু-বৰ বুলি নাই। আৰু যি কাৰ্যই হওঁক, কৰিবলৈ হ'লে যদি নিজেই মনোযোগ দি কৰে, তেতিয়া হয়তো লাভৱান হ'ব। আৰু তেনে ক্ষেত্ৰত হয়, গুৱাহাটী হেন চহৰত টো মানে চাবলৈ পৰা যায় যে, কিছুমান দৰিদ্ৰ ঘৰৰ বা কিছুমান টনকিয়াল ঘৰৰে হওঁক, যি মানে নিজৰ কাৰ্যত মানে নিজেই নিজৰ দমত মানে থিয় হ'ব বিচাৰে। তেখেতলোকে হয়তো চাহৰ দোকান বা ধৰ এনেকে ফল-মূলৰ কিবা দোকান দি হ'লেও এনেকে চলি আছে। কিন্তু আমাৰ সাধাৰণ মানে এনেকুৱা গাঁৱলীয়া জেগাত ধৰক একোৱা এজন ল'ৰাই মানে এখন দোকান দিবলৈও মানে লাজ কৰা হ'ল বা এখন কোনোবা দোকানত এনে কে আপোনাৰ কৰ্মচাৰী হিচাপে থাকিবলৈও লাজ কৰা হ'ল। হয়তো এনেকুৱা কিছুমান সময়ত কাৰণে হয়তো, কথাই কাৰণে হয়তো, তেখেতলোকৰ কোনোবা এটা সময়ত মানে নিজে বহুত সমস্যাই দেখা দিব, যিহেতু বয়স ৰৈ নাথাকে। আৰু বয়সৰ চব কাম যদি পাছত কৰিম - কৰিম বুলি ভাবি যদি তেনেকৈ ৰৈ থাকে, হয়তো কোনো কাম সম্পন্ন নহ'ব। সেইটো বুলি মই ভাবোঁ।
হয় - হয়, আপুনি ঠিক কথাই কৈছে, কাৰণ এতিয়া যদি মই সেইটো কথাই ক'লো, যেনেদৰে ব্ৰিটিছে আমাৰ ভাৰতবৰ্ষতটো প্ৰথমতে মা-মছলা, কাপোৰ-কানি এইসমূহৰ ব্যৱসায় কৰিবলৈ আহি ছিল। আপুনি যদি ইতিহাসৰ পাতত আপুনি লুটিয়াই চায়, তেন্তে গম পাব যে ব্ৰিটিছে কিদৰে আমাৰ অসমত বা ভাৰতবৰ্ আহি তেওঁলোকে ব্যৱসায় সূত্ৰে প্ৰথমতে আহিছিল। তাৰ পিছত এটা - এটা হৈ তেওঁলোকে আমাৰ সকলোসমূহ ঠাইক নিজৰ অধীনলৈ লৈ আহিছিল। আৰু এতিয়া ভাৰত স্বাধীন হোৱাৰ পিছতো সেইখিনি আমি এতিয়া দেখিবলৈ পাইছোঁ অসমত, কাৰণ এতিয়া আপুনি চাব যে অসমত কেনেদৰে বিহাৰী, মাৰোৱাৰী, পাঞ্জাবী এই সকলে ব্যৱসায় কৰিবলৈ আহিছে। ছে। আন‌হাতে আমি এনেদৰেও বাতৰি মানে আজিকালি শুনিবলৈ পোৱা যায় যে বিহাৰী আৰু অসমীয়াৰ মাজত সংঘাতৰ সৃষ্টি হৈছে বহুতো জেগাত। ঠিক তেনেদৰে পাঞ্জাবী মাৰোৱাৰী এইসকলৰ মাজত অসমীয়াৰ এনেকে সংঘাতৰ সৃষ্টি হৈছে। অস অসমীয়াৰ যেন কোনো অধিকাৰেই নাই অসমত। এনেকুৱা আমাৰ অনুভৱ হয় এতিয়া, কাৰণ যিখিনি সিহঁত তে উদ্ভণ্ডালি সৃষ্টি কৰে বিহাৰী, মাৰোবাৰীসকলে অসমত আহি। সেইখিনি মই মানে নিশ্চয় আমাৰ কাৰণে এটা চিন্তাৰ বিষয় বৰ্তমান সময়ত, কাৰণ আপুনি যদি এটা কথা চায়, তেন্তে এটা সময়ত মই ভাবো যে বিহাৰী, মাৰোবাৰী এইসকলে আমাৰ অসমখন যেন নিজৰ ৰ অধীনলৈ লৈ যাব, আমাৰ অসমীয়াৰ যেন অসমতে অস্তিত্ব নাথাকিব। আমাৰ অসমীয়া ভাষাটো যেন বিলুপ্ত হৈ যাব, মই তেনেদৰে হ'ব বুলি মই ভাবোঁ।
অ' হয় বাৰু। কিন্তু কথাটো হৈছে কি, অসমীয়াই যদি নিজৰ সাহস বা নিজৰ দম দেখুৱাই নিজৰ অধিকাৰ অ'- আজোঁৰি আনিবলৈ চাই হয়তো তেতিয়া পৰা যাব, কিন্তু আমাৰ অসমৰ যোনবিলাক মানে আপোনাৰ ধৰক, যুৱক-যুৱতী বা অ'- উঠি অহা প্ৰ প্ৰজন্ম যোনেই হওঁক, হয়তো মানুহৰ সৈতে মোকাবিলা কৰিবলৈ হয়তো ভয় কৰে, হয়তো তেওঁৰ আগত থিয় হৈ কথা কবলৈ ভয় কৰে। আৰু মই ভাবোঁ আমাৰ অসমত মানে যেনেকৈ আপুনি কোৱাৰ দৰে বাহিৰৰ মানুহৰ মানে উদ্ভণ্ডালি বা অধিকাৰ গোটাবলৈ অহা বেছি দেখা গৈছে। যিহেতু আমাৰ গাঁও বা আমাৰ অঞ্চ লৰ পৰা কোনো যুৱক-যুৱতী তেনেকে ওলাই যাবলৈ হয়টো সংকোচ কৰিছে বা ভয় কৰিছে, যি হেতু আজিকালি পৰিস্থিতি আপুনি জানে, হয়টো ইফালে মাৰ-কাট বা ফটককে আজি কালি ধৰক, এনেকে ৰাতি এজনী ছোৱালী ওলাই যাবলৈও ভয় কৰা হয় বা এজন ল'ৰা ওলাই যাবলৈও ভয় কৰা হয়। কি বুলিনো বিশ্বাস কৰিব আপুনি আজিকালি হয়তো আজিকালি যিটো যুগ চলি আছে, সেইটো যুগত মানে ঘৰৰ মানুহক বিশ্বাস কৰিবলৈ টান হৈ পৰিছে। কিন্তু যদি আমি এনেকে অলপ গাঁৱৰ মানে অলপ যুৱক- যুৱতী প্ৰতি বা নৱপ্ৰজন্মক লৈ যদি আমি আগবাঢ়ি যাব পাৰোঁ হয়তো তেতিয়া বহুত ফালৰ পৰা আমি লাভাম্বিত হ'ম বুলি ভাবোঁ কাৰণ কিয়নো আমি ৰাইজে নোখোজ কাঢ়িলেহে নৈ বয় বুলি এষাৰ কথা আছে।
হয় -হয় কিন্তু আপুনি এটা কথা চাব যে বিহাৰীসকল এতিয়া আমাৰ অসমত ৰাজনীতিটো ভৰি দিছে কাৰণ দক্ষিণ গুৱাহাটীৰ যিটো সমষ্টি তাত আহ যোৱাবাৰ হৈ যোৱা যিটো বিধানসভা নিৰ্বাচন আছিল তাত এজন বিহাৰী লোকে প্ৰতিনিধিত্ব কৰিছিল আমাৰ দক্ষিণ গুৱাহাটীৰ যিটো সমষ্টি আছে তাত তেওঁ তাত এক বৃহৎ ভোটত জয়লাভ কৰিছিল মই ভাবো যে তেওঁক আমাৰ অসমীয়া মানুহখিনিয়ে যিদৰে এজন উপযুক্ত প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিলে দক্ষিণ গুৱাহাটীত সেয়া ভুল আছিল। মোৰ মতে কাৰণ আপুনি যদি চাবলৈ যায় এজন বিহাৰী লোকক আমি যদি ৰাজসিংহাসনত বহাও তেন্তে মই ভাবো পৰৱৰ্তী সময়ত যেতিয়া আমাৰ অসমীয়া আৰু বিহাৰীৰ মাজত সংঘাতৰ সৃষ্টি হব তেতিয়া তেওঁ নিশ্চয় বিহাৰীৰ ফালে তেওঁৰ কথা কব আমাৰ অসমীয়াৰ ফালে তেওঁ কথা ন'কব মই ভাবো কাৰণ এতিয়া দক্ষিণ গুৱাহাটীত যদি আপুনি সমসাময়িক ভাৱে কিছুমান পৰিস্থিতি চাবলৈ যায় যে তাত বিহাৰী আৰু অসমীয়া লোকৰ সংঘাত সৃষ্টি হোৱা বেছিকৈ দেখিবলৈ পোৱা গৈছে এতিয়া আপুনি যদি ভালদৰে বেক্ষণ কৰে তেন্তে গম পাব যে বিহাৰীসকলে অসমীয়াসকলক কোনো ভয়ক নকৰা হৈছে। তেওঁলোকৰ মনত যি আহে তেনেকেই তেওঁলোকে আমাৰ অসমীয়া মানুহক তেনে এনেদৰে উদ্ভণ্ডালি কৰা অসমীয়া মানুহৰ সন্মুখত গতিকে সেইখিনি সাহস তেওঁলোকে অসমত আহি বেলেগৰ পৰা আহি অসমত তেওঁলোকে সেইখিনি সাহস পাইছে ক'ত? সেইখিনি সাহস হয় তেওঁলোকে সেই সিংহাসনত বহি থকা হেৰি লোকজনৰ পৰা পাইছে গতিকে মই তাত আমাৰ অসমীয়া সকলকে মই ভুল বুলি কম কাৰণ তেওঁলোকে যিহেতু তেওঁৰ বিপক্ষত এজনী খুব আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ছোৱালী প্ৰতিনিধি কুংকি বসুমতাৰী উঠিছ তেওঁক আমাৰ অসমীয় সকলে জয়যুক্ত কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে তেওঁক জয়যুক্ত নকৰি সেই বিহাৰী লোকজনক যি যিহেতু জয়যুক্ত কৰি তেওঁক ৰাজসিংহাসনত বহালে গতিকে মই ভাবো সেয়া অসম অসমীয়া মানুহৰ কৰবাত নহয় কৰবাত যেন অকমান ভুল আছে গতিকে এনে ভুল যাতে